হেল্ল'?
কি কৰিছা?
বিবেক, উম আছো। আজি নেটৰ্ক প্ৰব্লেম, কাৰ নেটৱৰ্ক প্ৰব্লেম নো,
মই শুনা পাই আছো।
অঁ
চাহ তাহ খালি?
না শুনা এতিয়ালৈ, বনোৱাই নাই আজি।
আচ্ছা, ক'তো যোৱা নে
নাই যোৱা, ঘৰতে আছো এনেই পৰি। অ' ৰাতিপুৱাও দেৰিকে শুলো মানে পঢ়া শুনা এতিয়া কৰা নাই, বিন্দাস আছো। কেইদিনমান, কি কয় ৰাতি মানে মই হয় বাকী, আজি মানে কি হ'ল ৰাতি মানে এটা আজি মানে হৈ গ'ল, তাৰ পিছত চাওঁতে চাওঁতে আৰু দুটা পুছ তাৰে পিছত উঠি কিনে আৰু সেই আধাৰৰ কিবা এটা জাগৰা আছিল। ৰেলত নাচাও মানে কালি আছিল ন, পৰ্তুগালৰ আছিল, স্পেইনৰ আছিল, তাতে মানে অলপ ইণ্টাৰেষ্টিং আছিল মানে সেইকাৰণে চালো।
আচ্ছা, বাকী কালি কি মুভি চালি তই?
তালত এই মুভিটোৰ নাম বা কি আছিলে, ৰাস বুলি আছিল। এই ইনষ্টাগ্ৰামত ট্ৰেণ্ডিংত চলি আছে ন এটা নতুনক কিবা গুণ্ডা টাইপ।
অ' মই এখান চালো কালি, হেৰি কি কয় আলফা বুলি নতুনকে আহিছে। মই ঋতিক ৰৌচন আছে, ধুন লাগিল চাই মই কালি চালো, মানে একদম ভাল লাগিল চাই। অনন্যা পাণ্ডে দুজনী একট্ৰেছ আছে।
উম
ইনষ্টাত পুৰা ট্ৰেডিংট চলি আছে, ঋতিক ৰৌচনৰ
উম অ'
সেৰি ক চাইছোঁ,
মই কি কয় মই মুভিটো চালো যে এইটো নিউ মুভি হয়, মানে অলপ বঢ়িয়া লাগিছে কিন্তু চাই কিনে।
কিছুমান মুভি ভাল লাগে বাৰু। কিছুমান অলপ চছেডো থাকে। কিছুমান
উম', মই যিটো চালো ন ফিল্মটো যে, নহয় এইটো চিৰিজ টাইপ আছিল। কি লাষ্টত আৰু লাষ্টৰ যিটো ফাইনেল মানে মানে হেল্ল', কিয় ভইচটোত অলপমান প্ৰব্লেম চলি আছে গে
বাকী বৰ্তমান ক'ত আছ?